হেল্ল' অ', অ'। এই কিবা নেটৱৰ্কৰ কাৰণে কাটি যায় থাকে।
অ', অ'।
তাকে কি কৈ আছিলোঁ?
ঘৰ কেতিয়া যাবা বুলি কৈছিলা মই, সুধিছিলা।
অ', অ' ঘৰতটো শনিবাৰ মানেই যাম।
অ'।
আমি অ', আমাৰো চিৰিয়েলি চলি আছে নহয় একজাম। মানে গেপ নাই। সেনেকে যাম আৰু। কি বা কৰে। বাকী বতৰটো ভালে থাকিলে ভাল আৰু।
অহ অহ।
ধনেশ্বৰ ঘৰত যে পানী হৈ আছে নহয়। সেনেকা হ'লে আৰু বাকী দূৰৰকেইটা ঘৰত যাব নোৱাৰিলে আকৌ নিদিব নহয়।
অ', তাকেইটো।
উম। তাকে আৰু। এতিয়া সেই ফা তোমালোকৰ ফালে হেৰি হৈছে। নে মানে ধান লগাইছে নে কি কঠীয়া?
অ', এতিয়া লগা নাই চাগে।
উম।
মানে এতিয়া টাইম হোৱা নাই চাগে।
অ', এতিয়া উঠাই আছে কিজানি।
অ', অলপ দেৰিকে কৰে আমাৰ ফালে।
অ', অ'।
জুলাই লাষ্টত আৰু আগষ্ট মাহত শেষ কৰে।
অ', ঘৰত গ'লে কৰিব পাৰিবা পিছে ন?
অ', তুমি কৰিব জানে নে নাই?
নাই নাজানো।
অ'।
মানে কৰি পোৱা নাই একদিনো।
অ', অ', মই জানোঁ। আগত পৰাই কৰি আছোঁ মই।
অ'। এনে চাবৰ কাৰণে যাওঁ আৰু কিন্তু কৰি পোৱা নাই আৰু।
অ', অ'।
এনেকে।
এতিয়া কি কৰি আছে?
নিজে এনেই বহি আছো। এ পৰীক্ষা আছিল নহয় পৰীক্ষাৰ পৰা আহি কিনে, অ' ভাত চাত খালোঁ।
অ', অ'।
বাকী কি কয় ফুৰিব যাবা যে কাপোৰ কিনিছে নে নাই?
এই কাপোৰটো মই আগৰ কাপোৰে পিন্ধিব লাগিব। পইচা নাই এতিয়া কিনিব কাৰণে।
অ'।
উম।
ঠিকে আছে একো নহয় দে। উম তাকে কিবা ৰিলচতটো ৱেডাৰ খিনি বেলেগ বেলেগে দেখি থাকে। কিছুমানে যাই আছে নহয় মানে বহুত হেৰি হৈ থাকে।
উম।
বিহু বা পাওঁ নে নাপাওঁ সেইটোয়ে।
কালি কি চাবজেক্ট আছে পৰীক্ষা?
কালি আমাৰ এম চ এন টো আছে।
অ', অ' আমাৰো আছে।
তাকে দুটা ভাগতো একেলগে দি দিলে নহয় ছেকেণ্ড ইয়াৰতে অলপ টান টান লাগে আৰু। বাকী চব ঠিকে আছে।
পতকে গ'লে হ'ল আৰু চাব মানে পৰীক্ষা কেইটাও ইচ্ছা নাই আৰু।
ঘৰত যাবলৈ মন গৈছে মোৰো।
উম, তাকে। আৰু বেছি দিন থাকিবই নাপাম। যোৱাৰ লগে লগে দছ দিন গুচিয়ে যায় গ'মেই নাপায়। আকৌ আহিব হ'ল, তাৰ পিছত আকৌ ডিউটি হ'ব কিজানি।
আৰু আমিতো ফুৰিব যাম ফুৰিব যাম বুলি কথা পাতিছিলোঁ কিন্তু তাতে চাৰিদিনমানতো ল'ব চাগে? চাৰিদিনমান ল'লে গ'ল আৰু ছয়দিনেই আছে।
উম মানে হেৰি পাখিয়ে কৈ আছিল আৰু তাই সি যদি চানডে চছেটাৰডে নাযায় কেনে যদি চানডে ৰাতিপুৱাই আমি সোনকালে যাওঁ ত ডাইৰেক্ট পুলিচ বাজাৰ তাতে ক'ম দামতে হেৰি আছে মানে হোমষ্টে আছে আৰু কিবা।
হেল্লো?
হেল্লো?
অঁ, অঁ শুনি আছোঁ। কি কৈ আছে?
তাৰপিছত তাৰে ঘৰৰ কোনোবা এনেকে চাই দিব, ত' আমি যদি অ' ৰবিবাৰে ৰাতিপুৱাই যাওঁ ৰবিবাৰে যাই কিনে তাতে তো আমি হয়টো বুলষ্ট্ৰক নহ'লে দুটা জাগাটো ক'ভাৰ কৰিব হা, তাৰ পিছত নেক্স দিনা এটা জেগাত চাই কেনে আমি সেইদিনাই মানে ৰিটাৰ্ণ হ'ব পাৰিম ঘৰ, সেনেকৰিলে ভাল হ'ব কিজানি। কাৰণ বোনষ্ট্ৰকটো আমি দিনতে যাম।
মানে দুইটা জোগাতে যাম?
মানে যদি আমি শনিবাৰে যাওঁ তেতিয়াহ'লেতো আমাৰ লগৰ লগৰটো তাত ৰাতি এক ৰাতি এনেই এক্সট্ৰাকে থাকিব লাগিব নহয়? কিন্তু যদি আমি ডাইৰেক্ট যাওঁ তেতিয়াহ'লে চা যদি আমি ৰাতিপুৱাই যাওঁ তাৰ পিছত দিন মানে দিনতে সেনেকে দচটা মান বজাত যাই পাম। পুলিচ বজাৰতো তাতে কম দামীতে বোলে আছে হোম ষ্টে নে কি বা? তাতে তাৰপিছত দিনত সেনেকে যদি আমি বলষ্টাক যাওঁ ত আৰু এটা ফ'ল চাই কিনে আহিব পাৰিম। মানে নেক্সট দিনা নেক্সট দিনা আকৌ হেৰিত যাব পাৰিম লাইট লুম চাই কি আমি ঘৰ ৰিন্টান হ'ব পাৰিম। মানে তাতে, তাতে মানে
আমি ডাইৰেক্টটো ঘৰতো যাব নাপাব চাগে। মানে হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।